হেল্ল'
হেল্ল'
অ কোৱা
অ শুনিছা?
উম শুনি আছো।
উম আজি ইণ্টাৰভিউ কি সুধিলে তোমাক?
বিশেষ একো সোধা নাই মোৰ বিষয়ে কবলে দিলে কলো তাৰপিছত চেলেৰী এক্সেপেকটেচন সুধিলে নিজৰ ইফালৰ পৰা অফাৰ দিলে।
তাৰ পিছত সেইয়াই আৰু উম
যে তোমাৰ কিবা আৰু কিবা সোধা নাই।
কি সুধিব মানে বেছিকে একো নাই সোধা দেই মোক মানে সুধিছে যে চেলেৰীটো কিমান বিচাৰা মানে কৰপৰা কি কৰিছ গুৱাহাটীত ক'ত থাকো এতিয়া কি কৰি আছো? ক্লাছৰ লগতে টাইমিংটো মিলাব পাৰিম নে নোৱাৰিম এইখিনিয়ে আৰু
বেছি কেইটা কৰিছগে
উম
বেচিক কেইটা কৰিছে সিহঁতে বেছিক সিহঁতৰ মানে নটো লেমুলেছন গম নাই ইমান কেইটা কৰিছে
উম বেচিকখিনিয়ে সুধিছে বেছিকে একো সুধা নাই
ক'ত দোকানত আছা?
অ দোকানতে আছো।
তাকে আৰু, কি হ'ল হ'ল আৰু। হ? ম
লাঞ্চ কৰিলা?
আজি তাতে মানে দমিনোজত সোমালো।
ভালে, আহাত গাড়ীখন লেট হৈছে যোৱাত তাইমত ঘৰত সময়ত।
অ'। ডমিন'জত সোমাই মেলি পিজ্জা খাই আহিছো। তাৰপিছত লৈও আহিছো।
লৈও আনিছা ঘৰৰ কাৰনে, মাহীৰ কাৰনে।
মই গুৱাহাটীতহে আছো।
উম।
মাহীহত নগাঁৱত আছে।
হয়।
মোৰ মানে ডমিনোজৰ পিজ্জাটো মোৰ বহুত ফেভৰেট হয়।
কোনটো ফেল্লেভাৰ? কোনটো ফ্লেভাৰ ভাল পাও
উম। চিকেন। অনলি চিকেন।
এইটো তোমাৰ চাগে ফেভাৰেট খানা হয়?
এইটো মানে মোৰ ফেভৰেট খানাই সেইটো মানে, মানে কি জানা? মোৰ ধৰা তোমাক কোনোবাই এ ধৰা কিবা খেলি আছো যেনিবা, কোনোবাই ক'লে যে মোৰ ফেভৰেট উম, খোৱা বস্তু কি হয় তুমি যদি মানে ৰিক্ক ল'বলে মন নাই মানে ধৰা ফ্ৰাইড ৰাইচ, চাওমিন, মো'মো' কিবা কিবি এইবিলাকত তো ৰিস্ক লোৱা যাই ন' সেইটো মোৰ মানে ফেভৰেট হয়নে নহয়।
উম।
কিন্তু খোৱা বস্তু বুলি কৈ দিয়া লগে লগে মই এটাই নাম লি খিম সেইটো হৈছে চিকেন।
কাৰণ যি বস্তুয়ে নহক চিকেন দি দিয়াৰ লগে লগে সেইটো মোৰ ফেভৰেট। চব। চিকেন পাস্তা, চিকেন পিজ্জা, চিকেন চাওমিন, চিকেন ফ্ৰাইড ৰাইচ। চিকেন ৰোল, চিকেন মমো, বাটাৰ চিকেন কাঢ়াই, চিকেন ড্ৰাই ফ্ৰাই চিকেন চিকেন থালি। গ্ৰেভি চিকেন।
চিলি চিকেন।
চিলি চিকেন, মই কৈছো ন'। চবতে মোথতে চিকেন দি দিলে হল, চিকেন মানে ভয় কৰা, চিকেন মোৰ ফেভৰেট। মইজে এনি টাইম খৱা পাৰিম জানা?
অ', আহিলা? মানুহৰ মানে ডেইলি খাব পৰা বস্তু মানুহৰ হেৰি থাকে যে কি আছিলে তেনেকা উ নৰ্মেল যোনটো চবৰে
হয়
এনে চবতকে কম্ফৰ্টেবল ফুড কি তোমাৰ
কমফৰ্টেবল ফুড ফ্ৰুটছ
ফুড ফুড
ভেজ ভেজৰ কাৰনে পনীৰ
নহয় নহয় একদম ডেইলি খাব পৰাকে দিনে ৰাতিয়ে মানে ডেইলিটো একে অ ডেইলিটো একে খিনিকে খাব নোৱাৰি কিন্তু তথাপিতো এনেকুৱা হয় ন যে ত' কোনোবা এটা বস্তু তুমি ডেইলি খাব পাৰিবা ইমান প্ৰব্লেম নাই মানে দি থাকিলেও
নাই সেইটো কৰ
এইটো কেনেকুৱা কি বহুত মানুহৰ দালি ভাত
ডালিয়াটো পচন্দ কৰো ডালিয়াটো
ডালিয়া
হয়
সেইটো কি বস্তু
এইটো এটা ওৱানটাইপ অ মিক্স চব ডালকেইটা মিক্স থাকে
আচ্ছা আচ্ছা আৰু মোৰ কি জানা নে
চিকেন
অ
মই খা মোৰ তো বিশ্বাস কৰিবা তুমি মই যে চিকেন এনেকে খাই থাকোতেও মোৰ চিকেনলে মনত পৰে
হয় নেকি ইমান দুখ লাগে নেকি
নহয় নহয় সেইটো কথা কোৱা নাই মানে ধৰা এনেকা হয় ন দালি দালি ভাত খাই থাকোতে যে তোমাৰ পনীৰলে মনত পৰে মানে এনেকুৱা হয় ন যে দালি ভাত খিনি খাই আছো সেইট তেৰিকা পনীৰ অলপ হোৱা হ'লে এনেকে মানে তুমি মানে মোৰ চিকেন খাই থাকোতো মানে মোৰ কিন্তু মই ভাবো মানে সেই তেৰিকা মই কমকে আনিলো নাইবাতো সেইতেৰিকা মোৰ আৰু চিকেন খাব মন গৈছে এনেকুৱা মই
হয় নেকি
উম
আৰু মই চবতকে ভালকে সেইটোৱেই বনাও
চিকেন টো ভালকে বনাব আৰু বেলেগ বস্তু নোৱাৰা
এই নহয় বেলেগ বস্তুও বনাব জানো কিন্তু মানে নন ভেজ তো বিশেষকে বেছি ভালকে বনাওঁ। আৰু নন ভেজৰ ভিতৰত চিকেনটো বিশেষ কে বহুত ধুনীয়া বনাও মানে মই পোলাও, চিকেন। মোৰ হাতৰ পোলাও আৰু চিকেন যোনে খাইছে। সি মানে কোনোদিন মোক নোকোৱাকে থকা নাই যে মই আকৌ এবাৰ খাবলৈ বিচাৰো।
ভালে দে, তুমি নিজে বনাই নিজে খাই থাকিলে ভাল।
অ', মই খাও, মই অকলে অকলে বনাই খাওঁ আৰু বিৰিয়ানী বনাই খাও। মানে কুকাৰতে এইবিলাক নকৰো আৰু। এ তেল কুকাৰতে তেল দিওঁ, পিয়াজ, আদা, নহৰু পেষ্ট গোটে মাংস চাংস দি গোটেই মচলা চচলা দি আধা ভাজি লওঁ, তাৰ ওপৰতে চাউলখিনি ঢালি দিওঁ পুৰা চিটি এটা মাৰি দিওঁ।
কষ্ট হৈ গ'ল।
অঁ, মই এ ভাড়া মানে ৰুমত থাকোতেটো মই প্ৰায় তেনেকেই খাওঁ। আৰু নাইবাতো কি কৰো জনা, মই মানে চিকেন ড্ৰাই ফ্ৰাই লগত মানে দালি খাই ভাল লাগে হা, ভাত, দালি আৰু চিকেন ড্ৰাই ফ্ৰাই। মানে মোৰ চিকেন ড্ৰাই ফ্ৰাই লগত মানে দালি অকন নহ'লে মোৰ ভাল নালাগে। মানে কি কৰো ভা এই ভাতৰ কুকাৰটোৰ ভিতৰতে মানে টিফিন বাতি এ টাত তেনেকে দালিয়ে উঠাই দিওঁ।
হয়।
তাৰ পিছত আৰু সেই দুটা উম ভাতৰ চিতিটো মৰাৰ লগে লগে নমাই মেলি থৈ দিওঁ, তাৰপিছত চি কেনটো এফালে বনাই লওঁ, তাৰ পিছত এনেকে হাতা এখনত মানে এনেকে তেল গৰম কৰি লৈ পেলাই তাতে অকমান হালধি পাষ্টপুৰণ এনেকে, তেনেকে দি লৈ পেলাই পোৰা বাতিটোতে দালি খিনি তেল মাৰি দিওঁ হৈ গল।
তুমি গোটেই ইঞ্জিনিয়াৰ কৰি দিলা মোক।
হা।
গোটে ইনভিদেন্সে কৰি ইনভিদেন্সে।
অঁ, তেনেকে তেল মেলি খাই। মানে এ চৰ্ট কাট এজনী মানুহৰ কাৰণে কিমান কণ দালি লাগিব?
এখনৰ কাৰণে অলপ হ'লে হৈ যায়।
সেইটোতো কৈছো ন বেলেগকে, বেলেগকে কুকাৰত চিটি মাৰি, দালি বেলেগ কে ভাত এনেকে উঠাই থকাতকে ভাতৰ কুকাৰটোতে ভাতৰ ভাত হাতৰ জোখত পানী দি, টিফিন বাতি তাতে দালিখিনি ধুই মেলি দালিখিনি দি তাতে নিমখ অকণ দি পানী অকণ দি, চিটি মাৰি
হৈ গ'ল লগতে।
শুনিছা নে?
অঁ শুনি আছো কোৱা।
না মই কলো চিকেনৰ জগৰ ৰেফ্ৰেছ কৰি পানীত দি ট্ৰাই কৰি চাম কেনেকে লাগে খাই।
মানে সেইটোত থৰিণ ৰেচিপি, সেইটো দালি হে।
দালিত তুমি যিটো ক'লা দালিত মানুহ চিকেন দিয়া নহয় ন।
দাল সেইবিলাক মই ভাল নাপাওঁ দেই, মই নৰ্মেল চিকেনটোয়ে ভাল লাগে।
আজি খালি মোৰ এজন ফ্ৰেণ্ড এজন বনাইছে দালি চিকেন চিকেন দি বনাইছে।
এ সেইবিলাক আমাৰ দেউতায়ো কৰে, মই ভাল নাপাওঁ দেই এইবিলাক।
মাছে দি দালি বনায়, চিকেন দি দালি বনায়।
অঁ', মাছ দি বনাই বাৰু দে, আমাৰ মায়েও বনাই মাছত এনেকৈ টেঙা শাক দিয়ে।
হয়।
অ, কি মাছত বোলে, দালিত মানে দালি খিনি বনাওঁতে মানে টেঙা শাক দিয়ে, টেঙা শাক খিনি ভাজি লৈ পেলাই দালি খিনি তাতে ঢালি দিয়ে, তাতে মাছ দি দিয়ে।
তুমি কচ মাছ বুজি পোৱা, কচ মাছ?
বিনা কটা।
এই চালানি মাছ যে।
এইটো তোমাৰ বিনা কাটা যে, কটা চাটা নাথাকে যে।
অ', অ', মানে কাইটে নথকা মাছ এই কচ মাছটো যে। সেইটো বহুত ধুনীয়া ছাবজি এটা হয়, মানে বইল হয়।
হয় নেকি, মই নাজানোঁ না, মই ভেজিটেৰিয়ান মানুহ কেনেকৈ বুজি পাম।
সেইটোও হয় বাৰু, মানে আমি বিলাহী আলু আৰু থিকচে জলকীয়া দি লৈ পেলাই বনাই মানে সেইটো।
হয়।
সেইটোত মানে বহুত জলকীয়া থাকে, মানে জলকীয়া একদম গুৰি মানে এনেকে পটাত মানে খোন্দি এনেকৈ জলকীয়া আদা নোহোৱাকৈ এনেকৈ দি লৈ পেলাই, মানে বইল বনাই মানে। এই একেলগে মানে বিলাহীখিনিও দিয়ে, আলুখিনিও দিয়ে, পানী ঢালে তাৰপিছত তাতে আদা নহৰু দিয়ে নিমখ হালধি তাতে দি লৈ পেলাই মাছখিনি ও ঢালি দিয়ে। ধুই লৈ পেলাই, হা?
সেইটো তুমি বনাব পাৰা।
অ', সেইটো বহুত টেষ্টি লাগে, বহুত বেছি টেষ্টি লাগে তেনেকুৱা। মানে মাছখিনি ভজা একো ঝামেলা নাই আৰু ডাইৰেক্ট দি দিলে হ'ল।
উম।
আৰু আৰু এটা বনাই, সেইটো যে কোনে বনাই জানা নে, গাৰু মানুহখিনিয়েই বনাই। মানে সেইফালৰ মানুহে, তোৰ ফালৰ মানুহবিলাকে।